হেল্ল'।
অ', শুনিছা?
শুনিছা? অ', অ', শুনিছো।
অ', অ', কি কৰি আছিলা?
মই তোমাৰ এই হেৰি ভাত-পানী খাই বহি আছো। তুমি?
অ', অ', মই, মইয়ো এই এনেহে আছিলো। ভাত-পানী খালা?
তোমাৰ আম আমাহফালে ৰ'দ ওলাইছে, মানে পথাৰলৈও যাব লাগিব বাৰু মই। তাৰপিছত তোমাৰ কালি কালি ৰাতিযৰে মানে পানী দিয়া ভাত আছিলে, পানী দিয়া ভাত খালো। তুমি?
অ', অ', মই তোমাৰ আমাৰ হেৰি দালি, ভাজি এনেকাহে বনাইছে।
পানী দিয়া ভাত খাইছা নাই তুমি?
অ', পানী দয়া ভাত খাইছো খাইছো, বৰ ভাল লাগে খাই।
অ', এই খাবলৈ গম পাইছ' যিটো হজম শক্তিটো বৃদ্ধি কৰে, আৰু আমাৰ শৰীৰ আৰু ই বহুত হেৰিও পাইছো, ভিটামিন চিটামিন বহুত পাই নহ? আমি আগতে এ তোমাৰ কি হয়, আমাৰ গাঁৱলীয়া মানুহ মানুহবিলাকে আগতে পথাৰৰ দিনত কি কৰে, ঠাণ্ডা ভাত পানী দি থৈ দিয়ে, তাৰপিছতে তোমাৰ নেমু মোৰ পৰা ধৰি এই পিয়াজ, নেমু পিয়াজ, পিঁয়াজ, নেমু এইবিলাক লৈ কি কৰে হেৰি খায়, পানী দিয়া ভাত খায় হয় নে নহয় বাৰু।
হয়, হয়। অ', হয়।
তাৰপিছতে তোমাৰ আকৌ, আহ এইটো সময়ত মানে মানুহ বিলাকৰ যিটো পথাৰলে যাবলগীয়া হয় ইমান খিনি আচলতে বা খোৱা বোৱাত ইমান খিনি লাগি থাকিব নোৱাৰে। সেইকাৰণে আগতীয়াকৈ আচাৰ যে বনাই যে মানুহে, আচাৰ কেলে বনাই গম পাইছা নাই?
হয়, কোৱাচোন।
আচাৰ বিলাক আচলতে বনাই তোমাৰ, এই সময়তোত ব্যৱহাৰ কৰিবৰ কাৰণে। এই পানী দিয়া ভাতৰ লগত হওক বা দিয়া ভাতৰ লগতে হওক, এইবিলাকৰ লগত খ খানা যোনবিলাক সময়ৰ ফল-মূল, সেই ফল-মূল বিলাক কাটি শুকুৱাই তেল চেল দি মানে, মচলা চচলা দি ৰ'দত দি মানে সংৰক্ষণ কৰি থয়। যাতে এই এই সময়ত যেতিয়া মানে, অধিক যিহেতু খাদ্যৰ সম্ভাৰ হেৰি কৰিব নোৱাৰে প্ৰস্তুতি কৰিব নোৱাৰে, সেই কাৰণে হে চেৰি খাব কাৰণে আচাৰ-চাচাৰ খাবৰ কাৰণে। এতিয়া তুমি খাউলি খাইছা নাই, খাৰলি?
অ, খাইছো খাইছো
অ, এই খাৰলিও খাব লাগে, খাৰলি তোমাৰ কি কয়, সৰিয়হ যে সৰিয়হ ক'লা সৰিয়হ সৰিয়হটো তোমাৰ কি কৰে খুনে তাৰ অ, তাৰ পিছতে সৰিয়হটো খুন্দাৰ পিছতে তাত, সেইখিনি তে তাতে তোমাৰ আহ কি দিব, সৰিয়হটোক, সৰিয়হটোক খুন্দি তাতে নিমখ-চিমখ দি মেলি তেল, তেল নিদিয়ে নেকি? এনেও তেলীয়া হয়ে জুলক কিয়, এইবিলাক দি মানে তোমাৰ ক'ল পাতে
অ', অ,
শুকাই, তাৰপিছত তাতেই আহ হেৰি কৰি দিয়ে ক, খিনি কাৰণে পকিব থৈ দিয়ে, লগে লগে খালে মানে কি হৈ থাকে। সেই সেইবোৰ আচলতে, আহ এই অকনমান জ্বলা জ্বলাও লাগে, অলপ কেঁচা হৈ থাকে। যে গোন্ধাই অকনমান মানে সেইকাৰণে পকাৰ পিছত খাই ভাল লাগে, গম পাইছা। এতিয়া-এতিয়া তুমি এইবিলাক আমাৰ গাঁওৰ এটা, এটা খাদ্য প্ৰণালী হয়, হয়ে নে নহয়। আকৌ তোমাৰ বাঁহৰ গছ হয় নে নহয়?
হয়, হয়।
বাঁহ- বাঁহৰ গাজ বাঁহৰ গাজৰ কথা বাঁহৰ গাজৰ পাত কেনেকে বনাই, গম পোৱা নে নাই হেৰিত যে বনাই যে বাঁহৰ গাজ কাটি যে বনাই, টেঙাটো যে বনায়। খাইছা, এইটো কি বুলি কয়‌ জানো, খৰিচা খৰিচা, চৰি খৰি-খৰিচা বুলি কয় খৰিচা এই আমাৰ তোমাৰ হেই, বৰ মানে ভলুকা বাহ যে ভলুকা বাহৰ তোমাৰ গাঠটো কাটি আনে। কাটি আনি পেলাই ধুনীয়াকৈ চফা কৰি, সেইবিলাক সৰু সৰুকৈ কাটি, তোমাৰ সেইখিনি মানে ভৰাই থৈ দিয়ে, বহুত দিনৰ কাৰণে সেইটো টেঙা হৈ যায় যে। তাতে তোমাৰ আমি পানী দিয়া ভাত, পানী দিয়া ভাত লগতে, আমি তোমাৰ হেৰি কৰা হয়। এই গাছতো, তোমাৰ টেঙা দিয়া, গাছতটো পিয়াজ চিয়াজ দি জলকীয়া চলকীয়া দি এটা টেঙা হয়, মানে সেইটো আৰু এইবিলাক পিয়ৰ নেচা'ৰেলি টেঙা গম পাইা নাই, নেচাৰেল টেঙা এইবাকৰ বহুত ভি ভিটামিন-চিটামিন বহুত বহুত পোৱা যায় গম পাইছা, মিনাৰেলছ ভিটামিন এইবিলাক পোৱা যায়। আকৌ নেমুটো চোৱা, এতিয়া কাজি নেমু আমাৰতো যিহেতু দ্বিতীয় ফল, সেইবিলাক আচলতে কাজি নেমুয়ে হ'ওক। বা গোলনেমু হ'ওক এইবোৰ আমাৰ জাতীয় ফল, এইবিলাক আমাৰ প্ৰাকৃতিক বস্তু এইবিলাক খাব লাগে। গম পাইছা, গৰমত আমি কি হয় মানে-আমাৰ আ, যিহেতু গৰম ঠাণ্ডা বা তোমাৰ বতৰ অনুযায়ী আমাৰ খাদ্য ৰীতিটো মানে বেলেগ বেলেগ হ'ব লাগে, আৰু সেইটো আমি আগতে পালন কৰিছিলো, কিন্তু আজিকালি ব বৰ্তমান সময় কিন্তু মানুহৰ সেইটো, আচলতে উঠি গৈছে। তুমি এতিয়া যোনটো ক'লা, আজিকালি চহৰৰ মানুহেনো ক'ত পানী দিয়া ভাত খাব তেওঁলোকৰ সদায় একেটাই বা তেওঁলোকৰ লাঞ্চ ডিনাৰ সেইবিলাকত একেধৰণে চলি থাকে, গৰম ঠাণ্ডা। পানী দিয়াতটো নাখায়, সেইখিনি কথা কৈছো মানুহৰ। এ, তুমি কি ভাবা মানুহৰ এই খাদ্য প্ৰণালীটো আমাৰ যোনটো আছিলে একদম প্ৰাক তিক, সম্পূৰ্ণ আৰু আজি-আজিকালি যোনটো একদম পুৰা তেলে পৰিপূৰ্ণ মছলা একদম জাতীয় যোনবিলাক খাদ্য খায় মানুহে, তাৰ ফালত মানুহৰ কি হৈছে? এই প্ৰণালী খনি হৈ যাৰ কাৰণে আমাৰ শৰীৰত পৰিছে নেকি কি ক'বা? এইটোৰ বিষয়ে।
অ, অ, তাকে তুমি মানে যি পঁইতা ভাতৰ কথা কৈছা। মানে, এই এ ইয়াৰ মানে স্বাস্থ্যৰ দিশৰ পৰা মানে বহুতখিনি আমাৰ উপ- উপকাৰিতা আছে, এতিয়া কি হয় এ মানে অ', ৰাতিটো এতিয়া যেতিয়া মানে পানীত তিয়াই থোৱা হয় ইয়াক ইয়াত মানে কিছুমান আহ উপকাৰী অনুজীৱৰ সৃষ্টি হয়, যিবিলাকে আমাৰ অ', হজমত সহায় কৰিব পাৰে বা ই আমাৰ মানে কি হয়, গ গৰম দিনত মানে খোৱা হয়, তাৰ ফলত কি হয় আমাৰ আমাৰ যি শৰীৰটো শৰীৰটোক ঠাণ্ডা ৰাখে বা মানে গৰমৰ দিনত মানে এটা সতেজ অনুভৱ হয়। এয়া কিন্তু, কিন্তু প পইতা ভাত মানে, সদায় মানে পৰিষ্কাৰ পানী আৰু সেই পৰিস্কাৰ পাত্ৰত এ মানে, প্ৰস্তুত কৰিব লাগে আচলতে। কাৰণ অপৰিষ্কাৰ অপৰিষ্কাৰ পৰিৱেশত যেতিয়া আহ ৰাখিলে মানে খাদ্যও নষ্ট হ'ব পাৰে, আৰু তাৰ লগে লগে আমাৰ এ স্বাস্থ্যটো মানে ক্ষতি কৰিব পাৰে। আৰু তুমি যি কৈছা, অ' আজি আজিকালি মানে অত্যাধিক যি, তেলযুক্ত যিসমূহ খাদ্য তোমাৰ আহ মানে ফাষ্ট ফুডৰ কথা যদি ক'বলৈ যাওঁ
ফাষ্টফুডে হব, ফাষ্টফুডে হব, হয়।
অ', অ', এতিয়া সেই ফাষ্টফুডৰ প্ৰভাৱটো আচলতে মানে কিমান পৰিছে, আমাৰ এ আমাৰ গাঁৱত এতিয়া আজিকালি, আজিকালি কি হয় মানে কেৱল ফাষ্ট ফুড, চাওমিন ম'ম' সেই তেনেধৰণৰ বস্তু বিলাকে মানুহে খোৱা দেখা যায়, আৰু তাৰ উপৰিও তাৰ উপৰিও সেইবিলাক তেওঁলোকে ৰেষ্টুৰেন্টত উপৰি মানে ঘৰতো আনি সেইবিলাক বনাই মেলি খায়, এয়া সেই যে ফাষ্ট ফুড সোমোৱা হয় তাত আচলতে মানে অত্যাধিক তোমাৰ হওক বা আহ অত্যাধিক মানে তেলযুক্ত বস্তু খিনি থাকে, তাৰ ফলত কি হয় আমি সেই বস্তু বিলাক যদি মানে, অত্যাধিক ইমানৰ খাওঁ তেতিয়া আমাৰ আহ মানে বহুতখিনি বেমাৰ আজাৰ হ'ব পাৰে, আমাৰ ধৰা আজি তোমাৰ কি বুলি কয় আহ পেট জলাব পাৰে বা এ তেনেধৰণৰ মানে বিভিন্ন ধৰণৰ আজাৰ বিলাক হ'ব পাৰে, আৰু তাৰ পৰিৱৰ্তে যদি আমাৰ আজি এ অসমীয়া থলুৱা যি খাদ্য
সেইখিনি কৈছা গম পাইছা, এতিয়া এতিয়া কি হয়, আজিকালি মানুহে তোমাৰ অ' অকমান খাদ্য বা গৰম দিনত মানুহে এই গাটো শীতল কৰিব কাৰণ কলডিং বুলি সেই আমি যদি ভালকে লেভেল টো পঢ়ি চাওঁ তাতে লিখা থাকে যে, সম্পূৰ্ণৰূপ ই কেমিকেল ভাৱে তৈয়াৰী। এতে ফ্লেভাৰ হে দিয়া হৈছে। আৰু গোন্ধৰ বাবে কিছুমান, আচলতে আহ কিছুমান আহ ঘ্ৰাণ সূচক দ্ৰব্য দিয়া হৈছে গম পাইছা?
হয়, হয়, অ'।
এতিয়া সেই ক্ষেত্ৰত আগতে আমি পানীয় দ্ৰব্য হিচাপে কি ব্যৱহাৰ কৰিছিলো, চোৱা শুনা আগতে আমি কৰো এই বগৰী যে বগৰী, বগৰীৰ দিনত আমি সেই বগৰীবোৰ শুকুৱাই ৰাখি বগৰীৰ গুৰি কৰি আমি কি কৰো, ঠাণ্ডা গৰমৰ দিনতহে বগৰী গুৰিবিলাকক চেকি মেলি ধুনীয়াকে খাইছিলো, এটা পিয় এটা নেচাৰেল পান ছিলে হয়নে আমি
হয় উম।
স
হয় হয়, অ', উ।
ব অ ৰাতি ৰাতি যিকোনো যোনবিলাক আ ফাইন